হেল্ল'? কি খবৰ? ভালে আছা?
অ' ভাল। তোমাৰ?
মোৰো ভালে দিয়া। কি কৰিছা?
আছোঁ এনে । তুমি কি কৰিছা?
মইয়ো আছোঁ এনেই । মই বোলো সেই তোমাক কিবা এটা সুধিবৰ কাৰণে ফোন কৰিলোঁ মানে, কিবা এটা আলোচ না কৰোঁ বুলি। ব্যস্ত
উম। নাই - নাই, কোৱা।
অ', এ- ইণ্টাৰনেট যে আমি সকলোৱে ব্যৱহাৰ কৰোঁ ইন্টাৰনেটটো। এই ইণ্টাৰনেটটো মানে কেনেকৈ কাম কৰে তোমাৰ মতে, তুমি কি ভাবা?
উম, ভাল প্ৰশ্নয়ে সুধিছা বাৰু । কৰা মানে অ' আজিৰ যুগততো আমি সকলো প্ৰায় আমাৰ সকলো কাম- কামবোৰ আমি ইন্টাৰনেটছৰ কাৰ- ইণ্টাৰনেটৰ যোগেদিয়ে ব্যৱহাৰ কৰোঁ । অ' কিন্তু মানে বহুতে অ' ক'ব গ'লে, বহুতে ইয়াৰ কাম- কাম-কাজবোৰ ইমান না জানে আৰু সহজ ভাষাত ক'বলৈ গ'লেতো ইন্টাৰনেট হৈছে পৃথিৱীত লাখ - লাখ কম্পিউটাৰ, মোবাইল বা ছা- ছাৰ্ভাৰক সংযোগ কৰা এটা ডাঙৰ নেট ৱৰ্ক, যাৰ যোগেদি আমি বহুত মানুহক আমি কানেক্টো কৰিব প- মানে বহুত মানুহৰ লগত আমি যোগাযোগ কৰিব পাৰোঁ । ধৰা, দূৰত থকাবোৰৰ লগত, অ' আৰু যেতিয়া আমি মোবাইলত কোনো ৱেবচাইট খোলোঁ ভিডিঅ' চাওঁ বা অ' কোনোবাক মেছেজ পঠিয়াওঁ তেতিয়া সেই অ' তথ্য ইন্টাৰনেটৰ জৰিয়তে অ' কেই ছেকেণ্ডৰ মানে ভিতৰতে আমি এঠাইত পৰা আ তাইলৈ আমি পঠিয়াব পাৰো ন আজিৰ। ত' সেইটোয়ে মানে এই কাৰণে আমি ঘৰত বহি পৃথিৱীৰ যিকোনো ঠাইৰ তথ্যয়ও পাব পাৰো।ো ইটনেটৰ যোগেদি বা ক'ত কি হৈছে সেইবোৰো জানিবলৈ আমি সক্ষম হওঁ।
উম উম। নে এইটো আমি মোবাইলত গুগল বা ইউটিউব খোলাৰ লগে লগে। তথ্য ইমান সোনকালে কেনেকৈ আহে তুমি কি মানে কি বুলি ভাবা তুমি।
অ ইয়াৰ আঁৰতো বহুত কাম একেলগে হয় ধৰা অ। তুমি গুগলত কিবা লিখিলা তোমাৰ মোবাইল। তাৰপা তোমাৰ মোবাইলে সেই অনুৰোধ প্ৰথমে মোবাইল টাৱাৰ বা ৱাই ফাই। টো। অ বাৰী টাৱাৰটো লৈ পঠিয়াই হা আহ আৰু তাৰ। উম।
উম।
আহ তাৰ পিছত। এই এই অনুৰোধ ইন্টাৰনেটৰ বিভিন্ন সংযোগ পাৰ হয়। তাৰ পিছত গুগলৰ চাৰ্ভাৰত পাইগে তাৰপা চাৰ্ভাৰটো তোমাৰ। প্ৰয়োজনীয় তথ্য বিচাৰি উলিয়াই পুনৰ তোমাৰ মোবাইললৈ পঠিয়াই। মানে এই সকলো কাম মানে ইমানেই স্পীডত মানে বেগেৰে হয়। যে আমি প্ৰায় গমেই নাপাও যে কেতিয়া যায় কেতিয়া আহে মানে সাধাৰণতে এইবোৰ। মানে মিলি ছেকেণ্ডৰ ভিতৰতে মানে সকলোবোৰ কাম হৈ পৰে।
উম। চাৰভাৰ বুলি কি বুজাই তোমাৰ মতে চাৰভাৰটো মানে কি হয় মানে কি কি বুজাই।
চাৰ্ভাৰ তো এটা হৈছে বিশেষ শক্তিশালী কম্পিউটাৰ মানে সাধাৰণতে। পিটাৰৰ দৰে নহয় বাৰু।
আতছা।
ই দিন ৰাতি চলি থাকে আৰু মানে লাখ লাখ মানুহে একেলগে মানে ইয়াৰ। বোৰ সংৰক্ষণ কৰি ৰাখে ধৰা উদাহৰণ কব। বলে ইউটিউবত মানে কোটি কোটি ভিডিঅ আছে। মানে এই সকলো ভিডিঅ' বোৰ চাৰ্ভাত সংৰক্ষিত হৈ থাকে। উম যেতিয়া আমি কোনো ভিডিঅ' চাওঁ। চাৰ্ভাৰে সেই ভিডিঅ'টো আমাৰ মোবাইললৈ পঠিয়াই আৰু কব গলে। উ সকলো নিজৰ নিজৰ চাৰ্ভাৰ আছে ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছপ।
উম উম অ আৰু এইটো কো ৱাই ফাই আৰু মোবাইল ডটাৰ মাজত মাতো কি বুলি ভাবা মানে কি?
আম দুয়টাৰে কাম একেই ইণ্টাৰনেট সংযোগ দিয়াই দেই। অ কিন্তু মানে পদ্ধতিতটো বেলেগ বেলেগ ৱাই ফাই ৱাইাই। টো হ'ল ঘৰৰ যোনটো উম টাৱাৰটো।
অঁকাৰ
তাৰ পৰা সংযোগ পোৱা যায় আৰু মোবাইলত উম যিটো মোবাইল কোম্পানিৰ টাৱাৰ হয়। তাৰ পৰা সংযোগটো আহে আৰু ৱাই ফাইতটো দ্ৰুত হয় বহুত স্পীড হয়। তেন্তে ভিডিঅ' আৰু ফাইল সোনকালে লোড হয় মানে। এতিয়া নেটৱৰ্ক মোবাইল ডাটাাবোৰ কেতিয়াবা শ্ল' হৈ যায় কিন্তু ৱাই ফাই বোৰ। পতককে আমাৰ মানে শ্ল' নহয়
উ উম
আৰু মোবাইল ডাটাৰ গতি ঠাই। বেলেগ হ'ব পাৰে কিছুমান জেগাত এতিয়া জিঅ' হওক বা এয়াৰটেল হওক। কিছুমান ঠাইত চলে কিছুমান চাইত কমকে চলে দুইটাৰে সুবিধা আছে আৰু। প্ৰয়োজন অনুসাৰে।
উম অ আ আমি হোৱাটছএপত মেচেজ পঠিয়ালে সেই সন্মুখৰ মানুহজনে কেনেকৈ যায় তুমি ক'বা নেকি মানে কি মানে তাৰ ভিতৰৰ কথাটো
উম যেতিয়া তুমি এটা মেছেজ লিখিচা চেণ্ডৰ যোনটো অপচনটো থাকে তাত টিপা তাৰ পৰা প্ৰথমে মেচেজতো তোমাৰ চাৰ্ভাৰ লৈ যায় তাৰ পিছত চাৰ্ভাৰে চাব অ হোৱাটছাপৰ চাৰ্ভাৰ লৈ চবৰে এটা এটা চাৰ্ভাৰ আছে
অ অ
তাৰ পিছত চাৰ্ভাৰে চাই যে সন্মুখৰ মানুহজনে ইন্টাৰনেটত সংযোগ হৈ আছে নে নাই
উম
যদি তেওঁ অনলাইন থাকে তেন্তে লগে লগে মেচেজ টো পঠিয়াই দিয়ে যদি তুমি অফলাইন হৈ যোৱা মেছেজটো দিয়াৰ লগে লগে, মানে মেছেজটো নাযাবই তোমাৰ। আৰু
উম আৰু উম চাৰ্ভাৰত কিছু সময় সংৰক্ষণ কৰি ৰাখ সেই মেজটো যদি তুমি অফলাইন হৈ যোৱা। আহ তাৰপা যেতিয়া অনলাইন হলে মেছেজটো পঠিয়াই দিয়ে সেইবাবে মানে কেতিয়া চিন টো মানে পলমকৈ দেখা যায় আৰু
আচ্ছা আচ্ছা উ ইণ্টাৰনেট অবিহনে আ কি কি কৰিব নোৱাৰিম, তোমাৰ মতে বা তোমাক সুধিছো আৰু কি কৰিব নহ
আজিৰ যুগত চোৱা ইণ্টাৰনেটটো নহলে আমাৰ বাবে একো হেৰিয়ে নহয় ন
উম উম হয়।
অ সেইটোয়ে এইটো নাথাকিলে আমি ধৰা অনলাইন ক্লাছবোৰ কৰিব নোৱাৰিম। ইউটিউব চাব নোৱাৰিম, তাৰ পৰা গুগলত কিছুমান তথ্যবোৰ বিচাৰিব নোৱাৰিম, হোৱাটছপ বা ইনষ্টাগ্ৰামো আমি ব্যৱহাৰ কৰিব নোৱাৰিম।
উম
কালিতো বহুত বস্তু বোৰ অনলাইনতে হৈ গৈছে। ইটাৰনেটটো প্ৰয়োজন হয় ধৰা অনলাইন বেংকিং অনলাইন শ্বপিং। কৰবালৈ গ'লে টিকেট বুকিং
উম
খোৱাৰো অৰ্ডাৰ দিব পাৰা এই সকলো কাম প্ৰায় বন্ধ হৈ যাব। যদি আমি ইন্টাৰনেটটো ব্যৱহাৰ ন কৰো অবিহনে থাকিব লগা হয়। আৰু
এতিয়া শিক্ষা ব্যৱসায় আৰু চিকিৎসা আৰু যোগাযোগ সকলো ক্ষেত্ৰ ত্ৰতে মানে ইন্টাৰনেটৰ ভূমিকাতটো বহুত মানে ইম্পৰ্টেণ্ট হৈ
উম উম ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ সময়ত কি কি মানে সাৱধানতা হ'ব লাগে বুলি ভাবা? তুমি
অ এইটো বহুত গুৰুত্বপূৰ্ণ মানে কোয়েশ্বন সুধিছে। দেই প্ৰশ্ন আহ ধৰা এতিয়া ইন্টাৰনেটত বহুত ৱেবচাইট থাকে ত' তাৰে ভিতৰত অচিনাকি যোনবোৰ লিংক ক্লিক কৰিব নালাগে। অ নিজৰ অ তি পি, এ টি এম পান, পাচ মানে বেংকৰ তথ্যয়বোৰ কেতিয়াও মানে বেলেগৰ লগত তুমি আনক দিব নালাগে শ্বেয়াৰ কৰিব নালাগে তাৰ উপৰি তুমি সি খালি পাছৱৰ্ডটো ব্যৱহাৰ কৰিব লাগে আৰু অ সময় কেতিয়াবা সময়ে সময়ে মানে সলনি কৰিব লাগে। আৰু এ এতিয়া ধৰা ইন্টাৰনেটত বহুত ভুৱা তথ্যবোৰ খবৰ বোৰ আমি মানে আপলোড হৈ থাকে ন? সামাজিক মাধ্যমৰ যোগেদি তো সেইবোৰ বিশ্বাস কৰিব নালাগে।
উম।
মানে সেইটো এবাৰ চাই ল'ব লাগে যে সেইটো সঠিক নিউজ হয় নে নহয় বাতৰি হয় নে নাই
উম।
ইণ্টাৰনেট আমাৰ সহায় কৰে বহুত। কিন্তু মানে সাৱধান নাথাকিলেওতো অধিক হ'ব পাৰে না আমাৰ বাবে।
উম অ তুমি ভৱিষ্যত ইণ্টাৰনেট আৰু কেনেকুৱা হব বুলি ভাবা, মানে ভৱিষ্যতত তোমাৰ মতে কেনেকুৱা হ'ব বুলি ভাৱা?
মোৰ মতে আৰু বহুত মানে ভৱিষ্যতে ইণ্টাৰনেট আৰু অধিক মানে যুত হ'ব পাৰে ধৰা বিভিন্ন ধৰণৰ এপ আৰু আহিব আৰু ইন্টাৰনেটৰ আৰু উন্নতি হ'ব এ আই এতিয়াতো এ আই আহিয়ে পৰিছে।
হয় হয়।
উ তাপা অনলাইন অনলাইন এডুক্যচনবোৰ অনলাইন হস্পিটেল তাৰপা আদি বহু ব্যৱস্থা ইন্টাৰনেটৰ ওপৰতে অধিক নিৰ্ভৰ কৰিব। অ আৰু হয়তো ভৱিষ্যতে এনে সময় আহিব যত অধিক কাংশ কাম মানে ঘৰতে বহি ইন্টাৰনেটৰ জৰিয়তে কৰিব পাৰা যায় কাৰণ এ আই আহি গৈছে ত বহুত মানে বহুত মানে আজিৰ যুগটো বহুত আধুনিক হৈ পৰিছে। আৰু কিন্তু তাৰ লগে লগে সুৰক্ষা আৰু সঠিক ব্যৱহাৰো সমানে গুৰুত্বপূৰ্ণ হব লাগে। আৰু যদি ইন্টাৰনেটটো ভাল বা ভাল ঠাইত ব্যৱহাৰ কৰা নাযায় তেন্তেটো আমাৰ কেতিয়াবা ক্ষতিও হব পাৰে ন?
উম অ। মোৰ মতেও কেৱল ইন্টাৰনেট ব্যৱহাৰ কৰিলেই নহয় ই ইয়াক মানে কেনেকৈ কাম কৰে সেইটো জানিলেও আমাৰ জ্ঞান বৃদ্ধি পায় বুলি ভাবো আৰু আমি ইয়াত অ অধিক সুৰক্ষিত আৰু বুদ বুদ্ধিমানৰ দৰে ভবিষ্যতে ই ব্যৱহাৰ কৰিব পাৰো হয়নে?
উম।
উম।
কাৰণ চোৱা ইন্টাৰনেটে বহু ফালৰ পৰা আমাক বহুত সহায় কৰি আহিছে ধৰা এতিয়া ক'ৰবালৈ গ'লে এতিয়া কিছুমানৰ কিতাপ নাথাকিলে বা ক্লাছটো মিচ হৈ গৈছে ত' অনলাইনতে অনলাইন ক্লাছ কৰিলে ইয়াৰ কথা বুজি পাব আৰু বহুত কিছুমান নুবুজা বস্তু বোৰ এতিয়া শিকিব পাৰা গৈছে এতিয়া ধৰা ব্যৱসায়িক ক্ষেত্ৰত এতিয়াটো এতিয়া অনলাইনতে আমাৰ ইন্টাৰনেটৰ যোগেদি আমাৰ বহুত মানে উ মানুহৰ তাত প্ৰচাৰো হৈছে আৰু ধৰা আজি খালি ঘৰত বহি বহিয়ে সকলোবোৰ ঘৰৰ বজাৰ হৈ যায়। ঠিকেই ধৰিছা ক'ৰবালৈ ফুৰিব গলে ধৰা উম আৰু বহুত যোন বোৰ আমাৰ দূৰত থকা মানুহবোৰ যোন বোৰ আমি বহুত দিন লগ নাই পোৱা তেওঁলোকৰ লগতো আমাৰ বহুত ধুনীয়া মানে বহুত সোন কালে আমি তেওঁলোকৰ লগত যোগাযোগ কৰিব অনলাইনৰ যোগেদি, সেইটোৱে এটা
ইণ্টাৰনেটৰ বিষয়ে বহুত নতুন তথ্য মানে কথা শিকিলোঁ দেই, ধন্যবাদ।
উ হু, ঠিক আছে দিয়া।